অ কোৱা। অহ, শুনি আছো।
শুনা পাইছা।
অহ, শুনিছো।
কি কৰিছা?
মই যে এনেই বিচনাতে পৰি অসমৰ চাহ বাগিছাবোৰৰ বিষয়ে মানে ভাবি আছিলো। তুমি
মই আছোঁ আৰু এনে। তোমালৈ মনত পৰিল বোলো ফোন এটাকে কৰো।
অহ, ভালেই কৰিলা দেই।
চাহ বাগিচা ৰ কথা কি ভাবিছিলা।
উম ভাবিছিলো। এই সেউজীয়া বাগিচাবোৰ চাই থাকিলে মনতটো ইমান শান্তি লাগি যায়। আৰু কিবা এখন ছবিৰ দৰে লাগে বৰ ভাল লাগে। তাকে এনে মানে এ চাহ বাগিচা। চাহ আমাৰতো ইয়াত নাই ন। সেই মানে সেই জেগা খিনিৰ কথা ভাবিছো। য'ত মানে পুৰা চাহ বাগিছাৰ মাজত যাৰ ঘৰ আছে কি সুন্দৰ লাগে চাগে ৰাতিপুৱা সাৰ পাই উঠি পেলাই চাৰিও কাষে সেউজীয়া দেখিব পায়।
অ, একদম ছবিৰ দৰে লাগে ন।
উম।
আৰু অহ যিমানেই। পোৱাৰ সময়খিনিত চাহ বাগিচা বিলাক দেখিবলৈ আৰু ধুনীয়া লাগে। মানে অ পুৰা গ্ৰীনেৰী হৈ থাকে ন।
উম, হয় আৰু এই কুঁৱলীৰ মাজেৰে মানে চাহ গছবোৰ দেখিলে একেবাৰে মনটো মুগ্ধ হৈ যায়।
অ এ মানে কুঁৱলীৰ টোপাল বোৰ চাহপাতৰ মানে যিবোৰ পাত থাকে। তাৰ ওপৰত ধুনীয়াকে পৰি থাকে দেখি কিবা এটা ভাল লাগে।
উম বহুত ধুনীয়া লাগে।
উম, তুমি চাহ খাই ভাল পোৱা নে নাই।
উম, পাওঁ, পাওঁ ভাল লাগে খাই। তুমি
মইতো চা নহলে মোৰ দিনতটো আৰম্ভণিয়ে নহয়।
অ, বাৰু মই। আকৌ আৰম্ভণিত খোৱা নহয় মোৰ। শুই উঠা দেৰি হয় যে। চিধা মানে মই হেৰিয়ে কৰো ব্ৰেকফাষ্টে খাওঁ, আৰু ব্ৰেকফাষ্টৰ লগত মোৰ চাহ খোৱাই নহয়।
উম, মই আকৌ পুৱা উঠিয়ে মানে মোৰো উঠা দেৰি হয়। কিন্তু মানে উঠাৰ লগতে মোক চাহ একাপ লাগিবই। চাহ নহ'লে মানে মোৰ দিনটো পুৰা মাথা বিষাব। নহ'লে মোৰ অশান্তি লাগি থাকে মানে।
অ, অ তোমাৰ মানে খাই, খাই অভ্যাস হৈ গল যে। মোৰ আকৌ অভ্যাস নাই। খোৱাৰ অ বহুত কমেই খোৱা হয়। খাই বেয়া নাপাওঁ ভালে পাওঁ। কিন্তু মানে মোৰ তেনেকে ইমান খোৱা নহয়। দিনটোত অহ দুবাৰে খোৱা হয়।
উম, মোৰ আকৌ দিনটোত হিচাবেই নাথাকে কিমান খালো। কি কৰিলো মানে ইমান চাহ খোৱা ভালো নহয়। তেওঁ মানে ভাল লাগে খাই পেলাই। আৰু মানে অভ্যাস হৈয়ে গ'ল।
অ চাত চাহ টো অলপ এনেকােৱা মানে হেৰি হয় যে। নিচা নিচিনাও হৈ যায়। এটা অভ্যাস হৈ যায় আৰু খাই-খাই।
উম,
মোৰ আকৌ এই চাহৰ লগত পকৰি খাই ভাল লাগে বৰষুণৰ দিনত বৰষুণ চাই-চাই।
অ ন সেইটো মানে সেইটো সোৱাদে বেলেগ হয় আৰু মজা এটাও বেলেগ থাকে।
উম আৰু মানে ভাবো মই এনেকে এনেকে মানে চাহ বাগিচাৰ মানে চাহ বাগিচাৰ মাজত যেনিবা ঘৰ এটা আছে তাতে মই বৰষুণ দিছে এনেকে খিৰিকী বাহিৰত বৰষুণ চাই-চাই খাই আছো। সেউজীয়া খিনিৰ ওপৰত মানে অ' বৰষুণত টোপাল বোৰ পৰিছে অ' সেই তেনেকে ভাবো মানে। ভাবিয়ে ভাল লাগে।
পোৱাৰ সময়ত মানে সূৰ্য উদয় আৰু সূৰ্য অস্ত যোৱাৰ সময়ত সেইখিনি মানে সময় চাহ বাগিচাৰ মাজত খুবেই ধুনীয়া।
অহ বহুত ধুনীয়া।
আৰু আমাৰ অসমৰ পৰিচয় হয় দিয়াচোন চাহ।
উম, হয়-হয় অসমৰ গৌৰৱো হয়।
সেইটোয়ে
উম পিছে আমি যে চাহ খাওঁ ইয়াৰ আঁৰতটো কিমান মানুহৰ কষ্ট আছে ন কষ্ট পৰিশ্ৰম সেইটো কেতিয়াবা ভাবো।
হয় ন মানে পুৱাৰ পৰা সেই গধূলি সময়লৈ তেওঁলোকে চাহ বাগিচাৰ মাজত ৰ'দে বৰষুণে কাম কৰিব লাগে। কষ্ট হয় বাৰু তেওঁলোকৰ-তেওঁলোকৰ কাৰণে আমি হয়তো চাহ খাব পাওঁ।
হয়-হয় তেওঁলোকৰ কষ্টবিলাকৰ কাৰণে কষ্ট পৰিশ্ৰম।
উম, তেওঁলোকক মানে পৰিশ্ৰমটোক আমি সন্মান কৰিব লাগে কিন্তু।
উম, হয়-হয় আৰু বেছিভাগ মানে মানুহ কিছুমানে চাহ বাগিচাত অহ, ফটো উঠিবলৈও যায় চাহ বাগিচাৰ মাজত প'ষ্ট দি।
অ' হয় আমিও গৈছিলোতো হেৰিফালে তোমাৰ নেলি ফালে মানে জেগাটো মোৰ অলপমান খেলি-মেলি লাগিছে দেই কিন্তু নেলিফালে হয় চাগে অহ, সেইফালে গৈছিলোঁ আমি।
অ,
তো উঠিছিলো। অ' বিৰাট ভাল লাগে।
উম আৰু মোৰ যে এ চাহ বাগিচাৰ মাজেৰে এনেকে গাড়ীত অহ মানে ভ্ৰমণ কৰিও ভাল লাগে।
অ' চাৰিওফালে সেউজীয়া হৈ যেতিয়া থাকিব মানে
দুইফালে উম-উম ধুনীয়া লাগে শান্ত লাগে। যায় মনটো।
উম আৰু পৰিৱেশটো বৰ মানে শান্তই হয় সেইফালে।
উম আৰু এই বৰষুণ দিলে একেবাৰে সেউজীয়াবোৰ মানে আৰু একদম ধুনীয়া হৈ পৰে উজ্জ্বল হৈ উঠে।
উম হয়।
সেই সময়ত ফটোও ধুনীয়া আহে।
বৰষুণত মানে আহ চাহ বাগিচাৰ মাজত সেই বৰষুণৰ মানে যিখনন সময় সেইকন সময়ত এনেকুৱা অনুভৱ হয়, যেন চাহ বাগিচাৰ মাজতে মোৰ ঘৰটো থাক থাকিল হয় আৰু তাতে আমি মানে ধুনীয়াকে বহি থাকিলো হয়, চাৰিওকা মানে চাৰিওফালে আমি চাই থাকিব পাৰিলো হয়।
উম হয়-হয় তেনেকুৱা অনুভৱ হয় মোৰো।
আৰু অহ চাহৰ উৎপাদনৰ বিষয়ে বহুতো মানুহে বহুতো কথা কয় কিন্তু মানে চাহ প্ৰথম উৎপত্তি হোৱাৰ ওপৰত আৰু।
অহ সেই ব্ৰিটিছসকল মানে ব্ৰিটিছসকলৰ যুগৰ পৰাই মানে এনেকে কোৱা হয় আৰু।
হয়। মই কোনোবা এখন মানে মই চাগে অ' নৱম শ্ৰেণী বা এনেকুৱাত থাকোতে পঢ়িব পাইছিলো অ' চাহৰ বোলে মানে কোনোবা এজন ব্যক্তিয়ে এনেকে পানী উতলাই থাকোতে ক'ৰবাৰ পৰা এটা চাহৰ পাত আহি সেই উতলা পানীখিনিত পৰি পানীখিনি অলপ ৰঙচুৱা হৈ গ'ল, তাৰ পাছত সেই ব্যক্তিজনে সেই পানী খিনি মানে খাই চাই পেলাই সোৱাদটো ভাল পাইছিল তেনেকেই চাহৰ উৎপত্তি এনেকেও এটা মানে শুনিব পাইছিলো। তুমি শুনিছিলানে?
অ' অলপ-অলপ মনত পৰিছে শুনা-শুনা লাগিছে। কি-এ কিন্তু এইটো কিবা চাইনা অ' চাইনাৰ ফালৰ নেকি? মানে চাইনা এনেকে অ' মানে এ-এ মই পাইছিলো ইংৰাজীত আছিলে নেকি? সেটো, অ', অ' পঢ়িছিলো মনত পৰিছে।
উ।
চাইনা ফালৰ এটো মানে হে তেনেকে উৎপাদন হৈছিলে বুলি আছিলে।
অ' হে-হেই জোনটো মানে জোনটো চেপ্তাৰত আমি হেখিনি পঢ়িছিলো, হেটো চেপ্তাৰত আমাৰ অসমৰ চাহৰ বিষয়টো আছিলে।
অ', অ' আছিলে মনত পৰিছে।
অ' আৰু কোনোবা এজন মানে বা-যিটো কাহিনী আছিল তাত হয়তো কোনোবা এজন ল'ৰা মানে বাহিৰৰ পৰা অসম ভ্ৰমণলৈ আহিছিল নেকি ন? হু।
তেনেকুৱাই আছিলে মো মনত পৰিছে এতিয়া তুমি কওঁতে।
অ' মোৰো হঠাৎ মনত পৰিল। তুমি চাহৰ কথা কওঁতে মোৰ হেই মানে কাহিনীটোলৈ বহুত মানে মনত পৰিছে আৰু।
অ', অ' হয় দে, এতিয়া স্কুলীয়া জী-জীৱনলও মনত পৰি গ'ল তুমি কওঁতে।
হয় মোৰো। ভাল আছিল ন হে দিনবোৰ?
উম ভাল আছিলে।
উ।
আৰু এই চাহ, অ' চাহ, অ' চাহে মানে অসমৰ অৰ্থনীতিটো বহুত অৰিহণা যোগায়।
হয়। আ চাহৰ মানে আমাৰ অসমৰ পৰা চাহ বহুত বেলেগ-বেলেগ জেগালৈ যায় দিয়াচোন।
হয়, হয় গোটেই ৱৰ্ল্ডতে যায়তো। পৃথিৱীত উ মানে মানুহৰ জীৱিকা ইয়াৰ ওপৰত নিৰ্ভৰশীল।
অ' আৰু বহুত মানুহে চাহ খেতি কৰিয়ে দিয়াচোন নিজৰ পৰিয়ালক চলাই আছে বা নিজেও মানে চলি আছে ত' বহুতখিনি মানে চাহে চাহৰ হেৰিতে আমাৰ বহুতখিনি মানুহৰ জীৱিকাটো মানে উ হেৰি কৰে, মেটাৰ কৰে।
উ হয়, হয়। অ' হেটো কথা হয়। উম। আৰু মোৰ মতে মানে মই ভাবো নতুন, নতুন যিবিলাক আহি আছে আমাৰ জেনেৰেশ্যন মানে প্ৰজন্ম, অ' তে-তেওঁলোক ককো মানে আমাৰ চাহৰ আ-কি বুলি কয় আ মানে বিষয়ে জনোৱা উচিত আৰু চাহৰ।
হয়, হয় চাহৰ, মানে চাহৰ যিটো ইতিহাস। সেই প্ৰথমৰ পৰা বৰ্তমানলৈকে চাহৰ যিটো মানে অৱদান বা ইতিহাস আছে হেখিনি মানে হয় প্ৰ-নতুন প্ৰজন্মটোক জনোৱাটো মানে উচিত হয়।
হয়-হয় নহ'লে মানে বহু কথা লাহে-লাহে পাহৰি যোৱা যায়।
হয়, মানে বিলুপ্তও পাই দিয়াচ চোন। এতিয়া সন্ধিয়া আছা খোৱা নে নাই
উম খাওঁ খাওঁ সন্ধিয়াই খোৱা হয় মোৰ প্ৰায় আচলতে মানে ৰাতিপুৱা সোনকালে উঠা হয় মোৰ খোৱা হ'ল হয় মোৰ উঠাই দেৰি হৈ যায় তাৰপিছত আকৌ চাই খাই আকৌ মানে ব্ৰেকফাষ্ট কৰাতকৈ তাতকৈ একেবাৰে মই ব্ৰেকফাষ্টেই কৰি দিওঁ
অ অ
সেইটো কাৰণে মানে একেবাৰে গ খাওঁ আৰু মই গধূলি দুবাৰ খোৱা হয়
অ বুজিছো আজিৰ দৰে অসমৰ চাহৰ বিষয়ে কথা পাতি তোমাৰ লগত খুবেই ভাল লাগিলে
অ মোৰো ভাল লাগিল
উম দিয়া মই এতিয়া যাও আকৌ কথা পাতিম
অ ঠিক আছে হ'ব দিয়া
উম ভালে থাকিবা অ দিয়া নমস্কাৰ
অ ঠিক আছে নমস্কাৰ
উম